বোলো।
হেল্ল' হেল্ল'
কট আছা।
এ ঘৰতে আছোঁ কোৱা।
অ তোমাৰ হেৰি এইটো কি কয় ভাত পানী খালা।
অ খালো তুমি।
মই তোমাৰ খোৱা নাই। মই এতিয়ালৈকে ঘৰলৈ যোৱা নাই মানে মই দোকান এখনে ওলাই আহিছিলো যে।
অহ
তাতে মানে বহি আছো অকনমান এআ বৰষুণ দি আছ আমাৰ এইফালে? এই দোকানখনতে নাই এনেই ভাত পানী খাই পেলাই? চা কিনি ওলাই আহিছিলো গৰম লাগি আছিলে গোপ গোপ এ গৰম এটা মাৰি আছিলে? ভাবিলো এপাক এনে ওলাই যাওঁ। ক'ৰবাত অকন বহুমগৈ তেনেকে ভাবি পেলাই আহিলো আৰু ওলাই বৰষুণ দিলে সেইকাৰণে ফচি গ'লো এয়াতে ৰখি আছো। আছো এতিয়া।
অ ভালেই কৰিছা দিয়া এনেও ঘৰত অলপ সোমাই যি গৰম।
অ সেইটোটো যি গৰম। এতিয়া বৰষুণ এ ঠাণ্ডা পৰিছে বাৰুকণ।
কিনি নেদেখিলা।
উম উ সেইটোয়েতো এতিয়া ময়ো যাম আমাৰ ঘৰ ফালে আমাৰ ঘৰ ফালে অলপ অলপ দি আছে বাৰু
অ বৰষুণটো অলপ দিলে ভালকৈ দিব লাগে
এয়াই ভালকে দিলেহে এতিয়া খেতি বাতি হব খেতি বাতিৰ কাৰণে বহু দ মানে একেবাৰে বিপদে হৈছেগৈ আৰু দেই বৰষুণ দালি দিয়াৰ কাৰণে ন মোৰো এতিয়া সয়া পুখুৰীটো এতিয়া নতুন কে মানে বন খান্দিছিলো সেইটোতো এতিয়া পানী ৰখি দিব চাগে বৰ পাদেইং জব অসমৰ দিছে কিন্তু তাত বৰষণেই দিছে বুলে এতিয়া কি হয় বা নাই নাই মাছ দিয়া নাই কাইলৈ আমাৰ সমাজ এখন বহিব মানে ঘৰত
আহ
বিলাক কথা চথা পাতি তাৰ পিছত ধৰা মাছ চাছ দিম আৰু মানে অকন ডাঙৰকে খান্দিছো তো মানে তোমাৰ সেইটো পুখুৰীত অকল অকলশৰে মাছ দিবলৈ অকণ দিগদাৰ হ'ব মানে চাওঁ কোনে কোনে মিলি কৰি দি কৰি এবাৰ প্ৰথমবাৰ কৰি চাই লওঁ
যদি কোৱা ময়ো অকণ সহায় সহযোগিতা কৰিব পাৰো মানে
অ তুমিও দিবা নেকি মানে মাছ চাছ দিম বুলি ভাবিছা নেকি তুমি
যদি দিয়া আৰু তোমালোকৰ পুখুৰী ন
অ হ'ব দিবা পাৰিবা সেইটোৰ লগত একো কথা নাই বাৰু। তোমাৰ যদি মন আছে বা দিম বুলি ভাবিছা তেনে দিব পাৰিবা মোৰ লগত একো এনেকে মানে আপত্তি নাই মোৰ
অ সেইটোৱে আৰু
কি কি মা কি কি মাছ দিলে ভাল হ'ব
ষি মাছ দিলে বাহ হু তাৰপিছত গাছ কাপ, পামপ্লেট
উম মই ময়ও তেনেকে ভাবিছো দেই ৰৌ এনেকে কমল কাপ তেনেকে দিও নেকি কাৰণ প্ৰথমবাৰ কৰিম ন এনেকে মানে ধৰা তোমাৰ মাগুৰ চাগুৰ এনেকে নিদো মানে তেনেকে অলপ পুখুৰীটো নষ্ট কৰি দিয়ে মানে নষ্ট উম এইটো কাৰণে ভাবিছো এই যে এা মাছ দি পেলাই অকমান চাওঁ কি হয় প্ৰথম ছয়মাহ সাত মাহ মান অকমান ৰ ৰখি চাওঁ কাৰণ মানে আমাৰ পুখুৰীটোত ভাল হ'ব আৰু মাছ চাছ কাৰণ তোমাৰ ধৰা অলপ ডাঙৰটো তাৰ উপৰি মানে চাইডে চাইডে গছ চছ বিলাক আছে নাৰিকল গছ তাম
হেল্ল' শুনিছেনে হেল্ল' শুনিছেনে নাই
শুনিছো শুনিছো বোলো হ'ব বোলো অলপ অ হেল্ল'
কোৱা কোৱা তোমাৰ মাতটো নাইকিয়া হৈ গৈছে যে ঘপছে কিয়
অ জানো কিয় মোৰ নেটৱৰ্কৰ কিছুমান প্ৰব্লেম হৈ থাকিব আমাৰ এইফালে অকণ চুক ফালে পৰি যায়তো অকনমান তাৰ মানে নেটৱৰ্ক প্ৰব্লেম হয়
অ নেটৱকৰ প্ৰব্লেম দিয়ে ন সেইফালে ন
উম মই ভাবিছো তাকে মাছখৰি দি পেলাই চাওঁ মোৰ এয়াৰটেল
অ অ
মানে আমাৰ ঘৰ ফালে ঘৰত এনেই এনেই বেয়া নহয় আমাৰ ঘৰখন মানে অকণ চুকলে হৈ যায় তো। সেইকাৰণেহে অকমান নেটৱৰ্কৰ অকণমান অসুবিধা দিয়ে বাকী তেনেকে একো নাই বাৰু মই ভাবিছিলো আমাৰ মানে ধৰা পুখুৰীটো ডাঙৰ হয় কাৰণৰ মাছ বিলাকো সোনকালে ডাঙৰ হ'ব মানে ধৰা তোমাৰ আমাৰ উ পুখুৰী কানে কানে মানে ভাল ভাল গছ আছে তো আৰু গছ অ অ সেইটোৱে গছৰ চাহত জানাই তুমি অ কলগছ আছে আমাৰ এক লাইন তাৰপিছত তামোল গছ নাৰিকল গছ তেনেকে আছে মানে আৰু জানাই গাছ কাপ কমল কাপক তেনেকে মানে ধৰ তোমাৰ কলগছৰ পাত কাটি কৰি দিলে বা কলগছ ত একেবাৰে গেলি যোৱা কল চ এইবিলাক মানে দিলে সেহতে খাই মানে তেতিয়া অলপ সোনকালে ডাঙৰ হব ধৰা সেইটোৱে ভাবিছো কি হয় জেগাতটো অকন ডাঙৰে তালে তোমাৰ ধৰা ক কি বেলেগ খেতি খেতি বাতিও কৰিব পৰা যায় বাৰু এতিয়া কি হয় তোমাৰ তোমাৰ লগত মিলি পেলাই যদি এতিয়া মই কৰিবলৈ যাওঁ ন মাছৰ য মানে ধৰা যোনটো ব্যৱসায় অতি মানে তুমিয়ে মই সেইটো কৰিমতিা তাৰ লগতে মিলি জুলি অলপ কা বেলেগ বেলেগ ব্যৱসায় অকমান তাতে আগবঢ়াব পাৰিম সৰু সুৰাকে ধৰা শাক পাচলি হওক কিবা হওক বৱ এতি ব্যৱসায় যে জানাই আৰু সৰু ডাঙৰ তেনেকে একো নাথাকে ন সৰু সুৰাকে শাক পাচলি চাকলি অ পুখুৰীটো তোমাৰ অলপ ডাঙৰ হয় মানে ধৰা তোমাৰ দুকঠা মাটিত মানে এটা পুখুৰী কৰা আছে অলপ তিনি মানে আহৰি কথা হ'ব আৰু অলপ ডাঙৰে মানে ডাঙৰ ডাঙৰ পুখুৰী ডাঙৰ অকণ মানে আমাৰ ৰাইজ পুখুৰীটোৰ সমানে হ'ব মানে
অ
মোৰ মানে দেউতা কৈ আছিলে খুলিম মানে কৰিম কৰিম বুলি পুুৰ এটা খান্দু খান্দো মই সেইকাৰে ভাবিলো চাগে যি কৰো মানে এবাৰে কৰো অলপ ভালকে কৰো যাতে পিছত একো মানে
অ অ এনেই মাছৰ পোনা চোনা দিয়া তোমাৰ চিনাকী মানুহ আছেনে নাই
তেনেকে চিনাকি মানুহতো নাই আৰু কাইলৈ দেওবাৰো হয় এপাক বজাৰত ফালে যাওঁ নেকি
অ তাকে ম মোৰ চিনাকি আছে এজন মানুহ
আহ
আমাৰ চোৰেন্দা চোৰেন্দাক অ ফ্ৰেণ্ডাই কলে তেনেলক কাইলৈ কথাটো পাতি ল'ব লাগিব ৰখা
অ চোৱাচোন কথা পাতি পেলাই যদি হয় নহলে মোৰো তেনেকে এজন আছে বাৰু সেইটো উ হৈ যাব
অ
হেল্ল' শুনিছ নে
শুনিছো শুনিছো কোৱা কোৱা
অ এই দুষ্মন্ত আলি যে আমাৰ
আহ দুষ্মন্ত আলি ন অ
কন্টেক্ কৰি পেল আমি মাছৰ ব্যৱসায় টো আৰম্ভ কৰিব পাৰিম আৰু কাৰণ সিহঁতেও মানে ভালে ধৰা ভালে পৰিমে মাছ ধৰে আৰু
দুষ্মন্ত আলিৰ লগত মোৰ তেওঁ অলপ বেয়া পোৱা পোই আছে জানা
হেল্ল'
অ দুষ্মন্ত আদিল লগ লগে মোৰ অলপ বেয়া বেয়া পোৱ পোই আছে
আহ কিয় কি হ'ল সিহঁতৰ লগত
এ আছে কথা কিছুমান কম দিয়া পিছত তোমাক
অ অ নাই একো নাই মানে কি হয় সেয়া তুমি মই মিলাই দিম আৰু সেইটো তুমি চিন্তা কৰিব নালাগ মই যদি মাছটো সিহঁতৰ পা কমতো উঠাই দিব পাৰো তেতিয়া তোমাৰ লগত তাতে লৰাটো বাৰ
উম অ অ সেইটোৱে আৰু এটা কথা শুনা আমি যদি আৰু কথা এটা শুনা আমি যদি মাছটো দিওঁ তোমি এটা বেলেগ মা মাছ দিবা মই এটা বেলেক মাছ দিম বুইছে তেতিয়া মানে যদি মাছটো তা মাছটো উঠাওঁতে ডাঙৰ হোৱাৰ পিছত তেতিয়া ভাল হ'ব ধৰ এইকেটা এইখিনি ভাগতটো মোৰ হ'ব এইটো ভাগ তোমাৰ হব।
অ সেইটোতো সেইটো তুমি বেয়া ভাবা নাই বাৰু ভালে আছে। কাৰণ তেতিয়া মানে ধৰা তোমাৰ আধা মানে তোমাৰ ধৰা তিয়া দছটা থাকিল মোৰো বিছটা তেনেকুৱা হলে অকণ দিগদাৰ হৈ যাব তাতকে তোমাৰ ধৰা বেলেগ বেলেগ কে দিলে তেদপ তুমি ধৰা এইটো এটা বেলেগ অংশ আৰু তুমি সেইটো বেলেগকে ৰাখিবা মই বেলেগকে ৰাখিম।
অ তোমাৰ পুখুৰীত মাছ জিয়নদিয়া বেছ কিবা এটা মই পইচা দিম বাওতে।
অ হ'ব সেয়া মিলাম আৰু দিয়া সেয়া সময়ত কি আৰু এইবিলাক। এ সময়ত চাই লম আৰু কত কি কি কেনেকে কি মিলাব পাৰি ন। এতিয়া আৰম্ভণিতে ইমান চিন্তা কৰিব নালাগে সেইবিলাক আৰম্ভণিতে চিন্তা কৰিব নালাগে। সেয়া আমি পিছত মিলাম আৰু ভাবিছো দি এতিয়া খালি এটাই ভাবা তোমাৰ মাছৰ দানা চানা বিলাকো লাগিব ন। কাৰণ সোনকালে যেতিয়া ডাঙৰ কৰিব লাগিব অলপ দানাও খুৱাব লাগিব। তোমাৰ এয়া মানে তোমাৰ প্ৰকৃতিৰ লগতে লাগি থাকিলে অলপ তাই সময় লাগিব আজিকালিনো দানা চানা বিলাক জানাই তুমি কিমান জল্দি ৰা
দানাটো চাপৰ দিলে খাব ন।
চাপৰ দিলে তেনেকে মানে ধৰা চব মাছে নাখায় মানে কি হয় পিছত মানে কি হয় মাছৰ মানে এনেকে লাগি ধৰে মানে মই এনেকে বহুত পাইছো কিছুমান মাছ মানে তেনেকে মৰি যায় বা আধা সময়ৰ নিচিনা হৈ যায়। চাপৰটো মানে চব পানীত দিয়াৰ লগে লগে ডাঙৰ হৈ যায় এইবিলাক মানে ফচি যায় মানে ভালকে হেৰি নহয়। আৰু আমি এনেকুৱা এনেকুৱা আমি মাছ দিব লাগিব যোনটো মাছ মানে তোমাৰ ধৰা হেৰি নহয় এয়া কি কয় বেলেগ মাছক যাতে মানে একো কো ধৰ অসুবিধা নিদিয়ে মানে। ধৰা তোমাৰ বেলেগ বেলেগ ভাগত থাকে আৰু নিজেই।
অঁ বুক। শুইত এইটো বৰালি বৰালি বৰা বৰালি মাছ সেয়া মাছ দিব নোৱাকেনো পুখুৰীত দেই। বৱালিয়ে আমা মাছৰ পোনা খিনি গোটেই খিনি খাই পেলাব বৰালি মাছ।
অ অ! সেইহ। সেইবিলাক দিব নোৱাৰা দেই মিলাই মেলি দিব লাগিব। কাৰণ পিছত ধৰা অকমান অসুবিধা হৈ যাব নহলে।
উম সেইটোৱে বুইছা।
অ অ।
তাকে তাৰ মানে কেতিয়া মানে পোনাটো পেলাই দিয়া কাইলৈ কথাটো পাতি লওঁ মও চুৰেণ তাক কথাটো কওঁ তুমিও তোমাৰ এই মানুহজনক কবা।
উম তুমি চুৰেন্দ্ৰাৰ কথাটো পাতি লোৱা মও উষ্ম দোৱালী ক'ম বাৰু তেওঁ মিলাই দিব কিবা এটা।
উম এতিয়া কথাটো বায়িল ন।
আৰু আমাৰ হেৰিও আছে নহয় বাবুল আহমেদ।
অ বাবুলআহমেদ ন।
উম তেওঁ মিলাই দিব আৰু ইমান চিন্তা কৰিব নালাগে সেইবিলাক আমি কথা পাতিম আৰু ন। এ কাইলৈ চাঁও কি হয়। কাইলৈ গোটেইখিনি কথাটো পাতি লওঁ তাৰ পা আমি মিলাম আৰু আমি কিবা সৰ কৰাকে খেদিছেদদও আমি তাতে আৰম্ভ কৰিম আৰু ন তাত।
অ সেইটোৱেই অ ব নাই একেবাৰে বেয়া হব নাই।
উঁ সেই কাৰণে ভাবিছো মানে ধৰা তোমাৰ এতিয়া সেইবিলাক কৰিলে মানে অলপ সহজো হৈ যাব আৰু ঘৰত ধৰা, খাবলৈ হলেও তোমাৰ চোৱা নকৰিলেও মানে তুমি ঘৰত খালেওঁ মানে চলি যায়।
সেইটোয়ে সেইটোয়ে ঘৰত খাবলৈকে হৈ যায় ন। ব বজাৰৰ সাৰ দিয়া মেডিচিন দিয়া বস্তু বিলাক।
সেইটোয়ে আমি এতিয়া সাৰ চাৰ তা দেখুৱাই এনেকে বেয়া বস্তু নামাৰো ন। আৰু ভালকে যি মানে কৃতিৰ লগতে যি ডাঙৰ হ'ব তেনেকে হ'ব আৰু কাৰণ আমি বেলেগ একো নকৰো ন আমি ঘৰত নিজে খাম আৰু যেতিয়া বেলেগৰ পৰা কিনি খাবলে বেয়া বেয়া বস্তু দৰকাৰ নাই আৰু
অ সেইটো
উম তাকে ভাবি পেলাই ভাবিছো আৰু ময়ো অ আৰু শুনাচোন মই ধৰা তোমাৰ এটা কথা মানে ভাবিছো আমি সৰুতে পঢ়িছিলো বাৰু
অ
তাৰ মানে মই মাজতে গম বিক্ৰীৰ কথা কওঁতে মানে মোৰ পটকটে কথাটো মনত পৰিলে আজিকালিও ধৰা তোমাৰ বিনিময় পথা চলি আছে তুমি গম পোৱা
অ পাও পাও পাও এই জোনবিধ মেলাত হয়
অ জোনবিল মেলা সেইটোৱে বিনিময় প্ৰথা এতিয়াও চলি আছে কথাটো চোৱাচোন ভাবি মই গ'লে মান আচৰিত
অ এইটো হয় বাৰু দে এখন বহুত ডাঙৰ মানে বহুত পুৰণি মেলা হয় এইখন মানে বিনিময় মানে তাত মানে ত বস্তু কিনিবও পাৰা কিন্তু তুমি ধ চাউল দিলা চাউ চাউলৰ বদলি আটা ললা তেনেকুৱা চিষ্টেমতো বিনিয়ম
অ সেইটোয়ে সেইটোয়ে ভাবিছো মানে তোমাৰ এতিয়া সেইটো ধৰা তোমাৰ বছৰেগত এবাৰ হয় বুলি শুনিছো মই কিন্তু মানে সেইটো কি হয়। তোমাৰ এফালৰ পৰা কিন্তু সেইটো চাব গলে মানে সেইটো পৰ্যায় মানে এতিয়ালৈকে চলি আছে যে সেইটো কিন্তু আচৰিত কথা আৰু ধৰা তোমাৰ তাতে কিন্তু বস্তু বিলাক অলপ বেলেগ এটা হৈ যায় আমাৰ ধৰা ইয়াত কিনা বেছাতকে তাত মানে এটা বেলেগ মানে ধৰা বেলেগ এটা ধাৰণ যায় হয়নে চোৱাচোন সেইটৌ কথা মানে সম্ভৱ যেন লাগে তুমি এতিয়া এ এক কেজি চাউল তুমি তাত দি পেলাই তুমি বেলেগ চাউল লব পাৰা বা বেলেগ আটা বা বেলেগ আলু পিয়াজ যি তাতে থাকে আৰু ধৰা তোমাৰ তেনেকেও ল'ব পাৰি কিন্তু ত মই ভিছিলো পঢ়ালৈকে মানে ধৰক পঢ়িছিলো ভাবিছিলো এতিয়া চাগে সেইবোৰ আগৰ কথা এটা সমাপ্ত হৈছে কিন্তু নাই এইবিলাক এতিয়াও মানে
আছে আছে আছে এইখন মেলা চাবলৈ বহুত বহুত বহুত জেগ পৰা বহুত বহু মানুহ যায় বুজিছা
অ তাই মই সেইটো কথা ভাবিছো মানে এবাৰ কোনোবা এ দিন মানে ধৰা মোৰ মোৰ এটা মনত মানে আশা এটা আছে এদিন যে তাত গৈ পেলাই মানে মোৰ এইবাক মানে এইবিলাকৰ ওপৰত এবাৰ মানে অনুভূতি এটা ল'ব মনত আছিল যে তাতে কেনেকুৱা মানে ধৰ ধৰা কেনেকুৱা ধৰণে সেইবিলাক মানে ব্যৱসায় হয়
অ সেইটোৱে সেইটোৱে
কাৰণ ধৰা সকলো বস্তুৰে দাম দৰ বেলেগ ন তোমাৰ এতিয়া বিনিময় হল বুলি এতিয়া চবৰে দাম দাম বেলেগ হয়
সেইটোৱেই মো
এ চাব গ'লে কিছুমানটোৱে নৰ্মেল চাউল ধৰা দিয়ে কন্তলৰ চাউলহক কিবাহক সেইবিলাক মানে এটকা দুটকা তিন টকা তেনেকে ধৰা কেজি তেনেকে এতিয়া তোমাৰ বাচমতি চাউল বা ধৰক জিৰা ৰাইচ হওক পঁইষষ্ঠি টকা ষাঠি টকা তেনেকে মানে ধৰা বস্তুবিলাকৰ দাম বেলেগ কিন্তু মানে তোমাৰ কি এটা চিষ্টেমত ধৰা তুমি এইটো দিলে এইটো বস্তু পোৱা সেইটো কেনেকে হয় বাৰু ন
জানো হয় সেইটো মানুহয় কৰে আৰু তেনেকে মানুহবিলাকে হেৰি কৰে